হেল্ল' শুনিছেনে আপুনি? ভালে দিয়ক, আপোনাৰ ভাল? কি কৰি আছে আপুনি?
অলপমান কাম কৰি আছো দিয়ক।
কিহৰ কাম কৰি আছা?
খেতি-বাতি কাম কৰি আছোঁ অলপমান।
অ' আপুনি খেতি বাতি কাম কৰি আছিলা নি? হয় বোলো, মইো এয়া ধান কেইটা মেলি পেলাই দি থৈ আহিছো।
অ' আজি এইফালে বৰ বৰষুণ দিছে নেকি আপোনালোকৰ
আমাৰ ফালে, আমাৰ ফালে নাই, নাই, নাই আজি আপোনাৰ ৰ'দ দিছে সেইকাৰণে মানে ধান কেইটাকমান উলিয়াই দিছো আৰু আপোনালোকৰ পিনে দিছে নেকি?
দি তে বৰষুণ বহুত দিনৰ মূৰত দিছে আমাৰ এফালে অলপ
হয়, হয় বাকী ঘৰত সকলোৱে ভাল আৰু ন'?
সকলোৰে ভাল অলপমান মোৰ ব্যস্ততাৰ মাজৰে আছে।
হয়, হয় আপুনি ৰাজস্থান যাব লগা হ'ল নেকি, আপুনি বৰ্তমান ৰাজস্থানত হয়-হয়।
কামলৈ মানে ৰাজস্থানৰ পৰা কিবা আনো বুইছে
হয় কি আনে বাৰু হয়-হয়।
সেই সাৰটো ৰাজস্থানৰ পৰা আহে মানে বুইছে যিটো উৰ -উৰ উতৰৰ পৰা যিটো গোবৰটো আৰু মানে সেনেকে মিক্স কিবা এটা আহে আও।
অ' হয়-হয়-হয় নাই, নাই ৰাজস্থানৰ মানে আপোনাৰ বস্তুবোৰ ভাল কিন্তু কিন্তু দেই
হয়, হয় মানে যিটো মানুহে আনে, যিটো মানুহে আনে সেইটো মানুহে এতিয়া মানে মৰিলে বুজিছে সেইকাৰণে এবাৰ এবাৰ মোৰ হ'ল ৰাজস্থান এনেই ল'ৰা এটাক কনটেক্ট কৰি আহিছো সেই ল'ৰাটো আহিব আৰু এইবাৰ
আজিতো আপোনাৰ যো বসু হয় আপুনি আজি য়োগা-স্যোগা কৰিছিল নে নাই, হয় আজি দ যে আপোনাৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে এক খোজ আহাৰ যিমান দৰকাৰী সিমান মানে আপোনাৰ শাৰীৰিক পৰিশ্ৰমো দৰকাৰী সেইকাৰণে ব্যায়াম কৰা উচিত গম পাইছানে?
হয়-হয়-হয় গম পাইছো। মই কৈছিলো মানে ৰাজস্থান যে গ'লো বুজিছে তাত মানে যিটো আপোনাৰ ইমান আপোনাৰ অ' হেৰি মোৰ পুনৰ তাত প্ৰভাৱটো বহুত বেছি বুইছে, তাত মানে আপোনাৰ গছ-গছনি একদম নাই, একদম চা-তা পৰি থাকে বুইছে।
অ' তাৰ জেগা খিনি সেনেকুৱাই বাৰু তাত গৰমো বেছি নেকি আপোনাৰ?
অতিপাত গৰম অতি
অতিপাত গৰম হয়-হয়।
মানে মৰু যি মৰুভূমি নহয় জানো এখন এনে মৰুভূমি বৰষুণৰ পৰিমাণটো কম আৰু বাষ্পীভৱন বেছি হয়।
হয়।
কিন্তু মৰুভুমি পৰিৱেশ শু শুকান হয়।
তাত আপোনাৰ কুঁৱা পানী ব্যৱহাৰ কৰে নেকি তাত আপোনাৰ কুঁৱা পানী ব্যৱহাৰ কৰে চ চাগে ন হয় নাই মই মানে ৰাজস্থানী মানে আপোনাৰ বুজোৱাই যাম যাম কৈ থাকো অ কিন্তু মোৰ মানে যোৱা হোৱা নাই আৰু
অ তাৰ মানে মৰুভূমিবোৰ পৃথিৱী তলভৰ প্ৰায় বিশ শতাংশ সামৰি আছে এয় অ মানে ইয়াৰ বিপৰীতে মেৰু অঞ্চশ লৰ বৰফা বৃত্তি এলেকাসমূহ শীতল মৌশুমি হিচাপে বুলিও জনা যায় কিয়কচোন
হয় হয় সেইটো
অৱশ্যে ক্ৰান্তি অ ছত উষ্ণ মৰুভূমিবোৰ অলপ গৰম বেছি কি হয়
হয় হয় হয় হয় কালি মানে ইয়াত ভূমি গম পোৱা আহিছিলে গম পাইছিলে
কি কৈছে
কালি বোলো ভূমিকম্প আহিছিলে মানে ইমান ডাঙৰকে অহা নাছিলে সৰুকে আহিছিলে আৰু গম পায়নে আপুনি হয় আপোনাৰ উপষ্টি ছ টকা কোন কষত হৈছিলে সেইটোহে গম নাপালো বুজিছে
অ হয় নেকি
হয় হয় হয়
এই যিটো আজিকালি প্ৰদূষণ হৈছে তেৈ
এ নকব আৰু মানে আৰু তাতো মানে আমাৰ মানে ঘৰটোো আপোনাৰ মেইন ৰোডত আাষতে ন এনেে আৰু দিগদাৰ হৈ গৈছে ৰও বজিছে ন
হয় হয় জি টো আজিকালি গৰম ধৰিছে গোলকও তাততটো বৃদ্ধি পাইছে হয়
বিধি পাছে
মানে পৃথিৱীৰ প্ৰায় চাৰি হাজাৰ ছশ নিযুত বছৰীয়া ইতিহাস নানা ধৰণৰ পৰিৱৰ্তন ঘটি আহি আছে আজিৰ যুগত বুজিছে। ধৰক আহ পৰিৱেশ মাটিত পানী, বায়ু, জীৱ, আদি প্ৰধান উপদান ইয়াকো বুজিছে, মানে যিটো পৰিৱৰ্তনৰ হৈ আছে।
হয়, একদম আপোনাৰ হয় দেই, এইটো একদম আপুনি সঁচা কথা কৈছে কিন্তু, সেইখিনি কিন্তু সমস্যা আপোনাৰ দেখা দিছে দেই। মানে আগৰ দিনৰ মানে আপোনাৰ যোনটো আছিলে মানে এতিয়া তাতকে বহুত বেলেগ হৈ গৈছে পৰিৱৰ্তনটো গম পাই শুনিছেনে, আজিকালি আপোনাৰ প্ৰদূষণ বেছি হৈছে ছে আপোনাৰ তেনেকে অ', তাৰমানে, বহুত নানা সমস্যাৰ সৃষ্টি হৈছে। আৰু, মানে আজিকালি, মানে, আপোনাৰ বৰ, মানে, দিগদাৰ হৈছে আৰু গম পাইছে দিনে, দিনে মেনেজ চলিবৰ কাৰণে
হয়, সেইটোৱেই। শেহতীয়াকৈ পৃথিৱী, মানে, পৰিৱেশৰ যিবোৰ পৰিপুন কৰিছে
হয়, হয়, হয়, হয়, হয়। সেইকাৰণে আজিকালি, মানে, হয়, হয়, গম পাইছোঁ বাৰু সেই সেইকাৰণে মানুহৰ তাৰ পৰা আপোনাৰ বেমাৰ-আজাৰ বহুত সৃষ্টি ষ্টি হৈছে ইটো-সিটো হৈছে, চাব চোন বাৰু
এতিয়া আপুনি চাওঁক মুম্বাই, মুম্বাই যেতিয়াতো
এ, হয়, সেইটো বাৰু হয়, বাৰু দেই, পানী আৰু আপোনাৰ শুনি আছো যে, অসমত বোলো আপোনাৰ পানী আহি আছে, আপোনাৰ কিমানখন গেট এৰি দিছে। দুখন নে তিনিখন গেট এৰি দিছে, সেইটোহে ডাঙৰ কথ ডাঙৰ কথা হব বুজছে, কাৰণ আমাৰ মানে চাৰি পাঁচ জনী মান গৰু আছে বুজিছে এতিয়া গৰু কেইজনী আমি ৰাখিম ক'ত এতিয়া সেইটো আমাৰ বহুত মানে টেনশ্যন আহি গৈছে আৰু মানে আমাৰ মানে আপোনাৰ ঘৰটো আপোনাৰ মাটিৰৰ ঘৰ এনে দুবাৰমান বানপানী আহোঁতে আমাৰ একদম ভাঙি মানে তহিলং হৈ গৈছে তেতিয়া মানে আকৌ নতুনকে মানে বনাবলৈ মানে বৰ দিগদাৰ হৈ যায়, গম পাইছে। মানে পইচা পা সও হালত নাই দিয়কচোন আৰু যমান এতিয়া মানে আকৌ কে এতিয়া কেনেকে ঘৰত বনাম কি কৰিম এতিয়া পানী আহিলে আপোনাৰ আহি গম পাইছে, হয়। খন নে চাৰিখন শ্বট ধলা ন।
হয় হয়।
ধৰা পেলাবলৈ টেনশ্যন নাই য়ে। আপোনালোকে এখন চৰতে দি দিব আৰু থাকিবলৈ পানী আহিলে।
হয় আহিব আহিব।
যদি জেগা খালি থাকে।
জেগা খালি জেগা খালি আপোনাক আগতীয়াকে বুকিংটো কৰি থৈ দিছো।
ঠিকে ঠিকে ঠিকে মান যিটো পৃথিৱী মানে বায়ুমণ্ডল পৰিৱৰ্তন প্ৰাকৃতিক কাৰণতেই ঘটি আছে দিয়কচোন।
একদম আপুনি মানে কথা কৈছে দেই সেইটো মানে একদম ঘটনা আপোনাৰ মানে চলিয়ে আছে।
হয় যদি সম্পত্তি বায়ুমণ্ডলৰ আগতে ভৱিষ্যতো যি ধৰণৰ উত্তাপ বৃদ্ধি পাব। ধৰিছে তাৰ প্ৰধান কাৰক হিচাপে বিজ্ঞানীসকলে মানুহৰ ক্ৰিয়া কলাপলৈকে আঙুলিয়াই আছে কিন্তু মানে এইটো গোলকীয়ত উত্তাপ বৃদ্ধি বুলি
তাকেতো আপোনাৰ এই গোলকীয় উত্তাপটো পৰাই এইখিনি হৈছে গ'ম পাইছে নে? হয়।
বৰ্তমান বেয়াকৈ সংকদ্ধ কৰিছে দিয়কচোন এতিয়া যদি এতিয়া যদি আমি যদি এতিয়া সৌৰ শক্তিৰ কথাই চাওঁ হয়, এতিয়া সৌৰ শক্তি হৈছে ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰতন্ত উৎস।
হয় হয় গম পাইছো বাৰু সেইটো হয় বাৰু বুইছ
ভূপৃষ্ঠলৈ অহা মুঠ সৌৰ শক্তি ত্ৰিশ শতাংশ বায়ুমণ্ডত থকা মেঘ আদিৰ লগতে ভূপৃষ্ঠৰে পৰিফলিত প্ৰতিফলিত কৰে কিন্তু।
চিন্তা ভাৱনা কৰা দৰকাৰ দেই। ধন্য হয় কওকচোন আপোনাৰ বৈজ্ঞানিক বিলাকে এই বিষয়টো লৈ পেলে মানে চিন্তা চৰ্চা কৰিলে ইয়াৰ মানে ভিতৰত যিখিনি হৈ আছে অকণমান অনুসন্ধান লব পাৰি
হয় হয়
হয় উ
মন কৰিবলগীয়া কথা বুজিছে এইবিলাক মানে আমি মন কৰিবলগীয়া কথা কিন্তু
হেল্ল' হয় হয় কওকচোন
এতিয়া আপুনি চাওক
আমাৰ ভাইটিয়ে বোলে আপোনাৰ লগত অলপ কথা পাতে অকণমান দিছো ৰ'বচোন
হয় দিয়কচোন
হেল্ল' নমস্কাৰ কা আপোনাক মই বহুত দিনৰ মূৰত মানে ভালনেে আপোনাৰ খবৰ খাতি বেংকৰ মানে বেংকত ভালে কাম চলি আছে দিয়ক এ আপোনাৰ লগত কথা পাতে অ ক হেল্ল'
হেল্ল' হেল্ল'
এ ভাইটিক মানে আপোনাৰ গৰু খিৰাবলৈ মাতিছে ছে ন সেইকাৰে সি মানে
আপোনাৰ ভাইটি সোধকচোন‌ মোৰ এই এছ বি আই একাউণ্টটো দুই নম্বৰএকাউণ্ট টো কিয় বন্ধ কৰিলে
ভাইটি আপুনি এই দুই নম্বৰ একাউণ্টটো কৰি দিলে সি আপোনাৰ মানে তাক মানে আমাৰ ফাদাৰে মানে তাত মানে বকি আছে সেই গৰু খিনি খিয়াবলৈ যোৱানাই যে
হয় হয় আজিকালি মানে হিংসা বুজিছে আজিকালি মানুহ বাাৰ হিংসা
ঠিক ঠাক কি কব বুজিছে কিবা উন্নতি আজিকালি মানুহ বিিলাকে আপোনাৰ উন্নতি দেখিবই নোৱাৰে গম পাইছে উন্নতি দেখিলে মানে আপোনাৰ হিংসাত্মক মানে হিংসা লাগি যায় গম পাইছে
হয় হয়
মানে আজিকালি সেনেকুৱা জোকে আহিছে গম পাইছে নে
হয় হয় একদম একদম কব নোৱাৰি বুজ আজিকালি একে লুকাই লুকাই চব কাম কৰিব লাগিব বুজিছে নলে হিংসাত আপুনি পুতি যাব হিংসাত পুতি যাব
মানুহবোৰৰ মানে কামেই ত গম পাইছে আমি লগকে বিনন্দাজ মানুহ গম পাইছে নে আমি এটকা ইনকাম কৰি আমি দুটকা খাই দিয়া মানুহ আমাৰ এই চব নাই হয় হয় আমাৰ মানে নে এই চব নাই গম পাইছে মানে খাই যি কেইদিন আছো খাই পিনি আপোনাৰ ভালকে থাকিব পাৰিলেই হ'ল
একদম একদম আপুনি এক একদম আপোনালোক চাইডে ব্যায়াম কৰিছে নাই
ব্যয়াম মানে মই ৰাতিপুৱা উঠি অলপমান কৰিলোঁ তাৰ পাছত হে মই মেৰ মেৰাই গল নহয় উঠিব নোৱাৰা হৈ গলো গম পাইছে নে একদম মানে মোক বয়সো হৈছে ন আপোনাৰ ফৰ্টি এইট হল ইয়াৰ্চ এতিয়া মানে অকণ সকাল চকাল লাগে আৰু কিন্তু ব্যয়ামটো দহ চাৰি ফুৰিব লাগে বাৰু সেইটো
অ সেইটোতো অতি দৰকাৰী
অ হয় হয় সেইটো হয় বাৰু বাকী মই পাছত কথা পাতিম দিয়ক হে কওক
আপুনি এতিয়া কালি
যাম যাম যাম মই শুনিছো আপোনালোকৰ বোলাক কঠাঁল আনিছে আছেনে বাৰু আপোনালোকে বাকলি খিনিহে দি পথাইছে গৰু কাৰণে
তাৰ তাতো আছেতো দুপিছ মান খাব দিয়ক
কিন্তু মই চালো দেখোন ডাইৰেক্ট গৰু গৰু সৰু গৰু সেটোতে দি দিছে সি আমাৰ ভাইটিয়ে অ হ'ব দেিয়